অঁ।
এ সংস্কৃতি ন?
সংস্কৃতি আমাৰ পৰম্পৰা।
পৰম্পৰা
অঁ তুমি ক কৈ দিয়াচোন আমাৰ মানে পৰম্পৰাবিলাকৰ বিষয় আমাৰ অসমীয়া। সংস্কৃতিৰ বিষয়ে অলপ, আমাৰ অসমীয়া সংস্কৃতিৰ বিষয়ে।
এটা কাম কৰা আগত তই কৈল।
ঠিক আছে তেনেহ'লে মই বেংগলী সংস্কৃতিয় কৈ দিওঁ, এটাই কেবল যিহেতু বেংগলী তেনেকৈ মই যদি মই বেংগলী সংস্কৃতি কৈ দিওঁ অলপ চলপ তুমি অলপ অসমীয়াৰ বিষয়ে কৈ দিয়া, তেতিয়া মানে অলপ অলপ মানে মানে এটাই মানে আন এজনৰ সংস্কৃতিৰ বিষয়ে জানিব পাৰিম ভালকৈ কিছু কিছু।
হু হুম।
এতিয়া আমাৰ বেংগলী সংস্কৃতিত মানে বেংগলী যোনটো সংস্কৃতি সেইটো মানে বহুত প পুৰণা হয় বহুত। আগৰ পৰা চলি আহিছে, আৰু বৰ্তমান বিশ্বত মানে বিশ্বজুৰি অ বেংগলী পৰম্পৰাটো ন বহুত মানে ফেমাচ আৰু লগতে মানে কি বুলি ভাবা, মানে ইয়াতে ইয়াক মানে বহুত মহত্ব দিয়া হয় মানে বেংগলী সংস্কৃতিটো বেং বেং বেংগলী সংস্কৃতিৰ পৰাও মানে আমাৰ বহুতো মানে ভাল ভাল মানুহ লাইগ ডক্টৰ কিবা বচ বুলি কিনাম আমাৰ যোনটো বচ আছে সুভাষ চন্দ্ৰ বোচ, ৰবীন্দ্ৰনাথ টেগৰ এনেকুৱা মানে বহুত মানে আৰু ডাঙৰ ডাঙৰ মানুহ মহান মানুহে মানে মানে জনচিপ নে কি বুলি কয় মানে আমাৰ যোটো বেংগলী সংস্কৃতি আছে তাক মানে গোটেই বিশ্বজুৰি মানে প্ৰ প্ৰসিদ্ধ কৰিছে। যে ধৰ ৰবীন্দ্ৰনাথ টেগ'ৰ হৈ গ'ল তেওঁ বাংলাদেশ, নেপাল, ভূটান চাইনা সেইফালে আমাৰ যোনবিলাক ইষ্টাৰ্ণ যোনিবিলাক কানট্ৰি আছে, ইষ্টাৰ্ণ কানট্ৰি তোমাৰ সেই ইংলেছ ইংলেণ্ড সেইবিলাকতো মানে আমাৰ নিজৰ লি ঠচাৰৰ নিজৰ যোনবিলাক নেকি লিঠচাৰৰ লগত যোনখিন ৱৰ্ক যোনখিন আছে আমাৰ হেণ্ডিকাপ ৱক্ শ্বপ সেই বিলাক দি মানে মানে সেই বেংগলী সংস্কৃতিৰ বিষয়ে বহুতখিনি মানে কথা মানে তেওঁলোকে মানে গম পাইছে আৰু এইবিলাকৰ পৰা।
ঘনিষ্ঠা আৰু যোন টো আমাৰ হেৰি আছিল কি বুলি কয় যেতিয়া নেকি কলনিয়েল পিৰিয়ডত, ব্ৰিটিছ আহিছিল আমাৰ বেংগলত আহিছিল ষ্টাৰ্টিঙত। ত বেংগত আহি কিনে তেওঁ আমাৰ যোনবিলাক এইবিলাক ৱৰ্কশ্বপ হৈছে আম হেণ্ডিক্ৰফৰ পৰা আদি কৰি যিমান মান ৱৰ্ক আছে মানে, কাৰণ বেংগলত মানে মেইনলি কি হয় আমাৰ সেইটো হেণ্ডিক্ৰাফটো মেইন মানে। সেইটো ইনডা সেইটো মেইন। কাপোৰৰ পৰা আদি কৰি তোমাৰ উড্ এড ক্ৰাফ্ট হওক বা মেটেৰিয়েল হওক বা বেলেগ যিকোনো ক্ৰাফ্ট চবতে মানে তেওঁলোকে মানে নিজৰ মানে নিজৰ পৰা হেৰি কৰে নিজৰ যিবিলাক সংস্কৃতি বা নিজৰ যোনিলাক লাইক দন্ত কথা সাধু কথা সেইবিলাক মানে স্কৃপ সেইবিলাক দি বনাই মানে। তুমি যাতে কিবা এটা ড্ৰেছ যদি চোৱা মানে কালচাৰেল ড্ৰেছ। এতিয়া আজিকালি মডাৰ্ণ টাইম ত' বেছি মানে চোৱা নাযায়। কিন্তু উৎসৱ-চোৎসৱ থাকিলে যে অকেজনত মানে তলত পিন্ধে মানে কাপোৰ বিলাক। তা'তে সেই দন্ত কথাৰ পৰা মানে মানে একজাম্পল বিলাক লৈ কেনে তা'তে ছবি বনোৱা হয়। ছবি বনাই কেনে সেইবিলাক- সেইবিলাক ছবি দি মানে কাপোৰৰ যোন থাকে না কাপোৰত সেইবিলাক ছবি বনোৱা হয় মানে। পিছে কোন উড এন ক্ৰাফট সেইবিলাকতো ফটো। চ' আমাৰ দুৰ্গা মাৰ বেলেগ-বেলেগ অৱতাৰ বা বেলেগ-বেলেগ ৰূপ- এনেকৈ বিষ্ণু ভগৱানৰ বেলেগ-বেলেগ ৰূপ। পিছত কিছুমান মানে বেটেলছ যোনবিলাক আছিল মানে বেংগলত যোনবিলাক- পুৰণি হিষ্টৰিবিলাক বেটেল আছিল, সেইবিলাকৰ ওপৰত মানে- সেইবিলাক মানে একজাম্পল লৈ কেনে মান ক্ৰাফবিলাক বনোৱা হয়। তো এনেকুৱা মানে বেংগলী আমাৰ কালচাৰবিলাক আছে। ত' সেই মানে ক'ব গ'লে সেইটোয়ে আৰু বেংগলী পৰম্পৰাত- লিটাৰচাৰ আৰু আমাৰ যোনটো এইটো ক্ৰাফ্ট, হেণ্ড ক্ৰাফ্ট বা- এইবিলাক মানে বহুত ফেৰ্মাচ আমাৰ। লগতে আমাৰ কি বুলি কয় মানে সেই পট চোৱট- তেখেতক কলোৱে এই ৰবীন্দ্ৰনাথ ঠাকুৰ। সুভাষ চন্দ্ৰ বোস, বংকুম চন্দ্ৰ চটোপাধ্যায় জানাই। চিংগাৰ-মিংগাৰ অৰিজিত সিং এইবিলাক চিংগাৰ-টিঙাৰ আছে বাকী' আমাৰ ফক চং বেংগলী ফক। বেংগলী ফকো মানে মানে ইণ্ডিয়াত ক'ব গ'লে মানে ফ'ক কালচাৰৰ যি কথা কোৱা যায়। এ বেংগলী ফক মানে বহুত ডাঙৰ এটা নাম এটা আহে মানে। কাৰণ আ- জি মানে মানে বেয়া নাপাবা কৈ আছো এতিয়া চ' এতিয়া চোৱা হে আমাৰ অসমত- অসমত তোমাৰ- বিহু মানুহে বিহু গানো শুনে লগতে মডাৰ্ণ গানো শুনে। সেইটো আছামিজ মৰ্ডাণ হওঁক বা- ইংলিছ বা হিন্দী বলিউড, চাউথ এইবোৰ চব শুনে নাই অসমত আমাৰ।
উম।
সেইটো এতিয়া বিহু-বিহু কাৰাণে বহুতে কম শুনো। যেতিয়া অকেজন হয় নৰমেলি কমে শুনো মানে সেনেকুৱা তাইপ। কিন্তু বেংগলীত কি হয় তোমাৰ- তা'তে মানে মেইনলি অক ফৌক চং যোনবিলাক সেইবিলাকতে বেছি প্ৰায়ৰিটি দিয়া হয় তা'তে। বেংগলত-বেংগলত। তা'তে মানে আমাৰ বলিউড চং মানে সেইবিলাকো দিয়া হয় কিন্তু সেইবিলাক নৰ্মেল মানে। যদি কিবা অনুষ্ঠান হ'ল বা কিবা হ'ল ক'ত বা কিবা গেডাৰিং হৈ আছে- কৰ'বাত কিবা গ্ৰুপ চং চব গ্ৰুপতে গান-চান গাই আছে। মানে বলউড গান-চান বহুতে কম মেইনলি অনলি ফক চং মানে।
উম, হুম-হুম।
মানে ক'ব গ'লে যোনটো ফৌক যোনটো কালচাৰ বেংগল মানুহৰ মানে- মানে শৰীৰৰ ভিতৰত মানে আগৰ পৰাই আছেই ক'বলে একদম এনেকুৱা তাইপ। তেওঁলোকে নিজ ফক কালচাৰটো মানে বহুত বেছি ইম্পৰ্টেন্ট দিয়ে তেওঁলোকে। তাৰ কাৰণে মানে ক'ব গ'লে এতিয়া যদি চাব যোৱা- বেংগলত নানা ধৰণৰ মানুহ আছে। বিহাৰী, মাৰবাৰী, গুজৰাটী, চাউথ ইণ্ডিয়ান, মুছলিম। বেলেগ ধৰ্মৰ মানুহ চোনো আছে এতিয়াও তথাপিও মানে কিন্তু বেংগলৰ যোনটো মানে সেইটো পৰিৱেশটো চেঞ্জ হোৱা নাই। তেওঁলোকৰ নিজৰ যোনটো সংস্কৃতিটো তেওঁলোকে এতিয়া মানে ভালকৈ ৰাখ কলিছে আমাৰ সংস্কৃতিৰ পিছত আহি যায় দূৰ্গা পূজা, কালী পূজা। সৰস্বতী পূজা, লক্ষ্মী পূজা এইবিলাক মেইন মানে আমাৰ হেৰিত।
উম, হুম।
স্পেছি দুৰ্গা পূজাটো বেছি মানে ইম্পৰ্টেন হয় আৰু বেংলৰ মানুহ যিহেতু। মানে চাবা মানুহে কয় যে বেংগুলী ছোৱালী চকুবিলাক মানে ডাঙৰ ডাঙৰ থাকে বুলি।
উম, হম।
এতিয়া আৰু এটা লজিক আছে কি বেংগলৰ মানুহে শক্তি পূজা কৰে মা দূৰ্গা, মা কালী। অ', তাত তেওঁলোকৰ চকুৰ সেইটো শক্তি পূজাৰ কাৰণে মানে সেই ছোৱালীবিলাকৰ চকু ডাঙৰ ডাঙৰ বুলি কোৱা হয়।
এ এনেকুৱা টাইপ। বিছনাত খোৱা লোৱা থাকে, বেংগল বেংগলত মানে তোমাৰ মাছক বহুত ইম্পৰ্টেন্ট দিয়া হয় যে আমাৰ মাছ খাই মাছ তামানে মাছ মানে এইটো মেইন ৰিজন তাতে তিনিটা মেইন মেইন ৰ নদী। তিনিটা আছে মেইন নদী যেনেকা আমাৰ ব্ৰহ্মপুত্ৰ যেনেকুৱা সেনেুৱা বেংগলত তিনিটা আছে নদী।
উম।
তাতে মানে মাছ চাছ বুলি ক'লে মানে বহুত নয় এবলেবল তাৰে তাতে মানে মাছ এইবিলাকনো বহুত তাতে ইম্পৰ্টেঞ্চ দিয়া হয় পূজা চূজা হ'লেও মানে মাছৰ চঢ়াবা দিয়া হয় ভগৱানক ভোগ দিয়া হয়। অজখিবিলাক লগৰৰ হেৰি চেৰি
ৰসগোল্লা, অ'।
ৰসগোল্লা পিছত আৰু কিছুমান আছে যেনে সৰক পূজা হৈ গ'ল। পিছত তোমাৰ অষ্টমী স্থান, অষ্টমী অষ্টমী স্থান। তাৰপিছত তোমাৰ বেংগল নৱবৰ্ষ তাতে আমি ত-পহিলা বৈশাখক বুলি আমি চেলিব্ৰেট কৰোঁ, এইবিলাকে আমাৰ বেংগলী কালচৰত। বেংগলী বেংগলী নিউ ইয়াৰ আমি পঢ়িলা বৈশাখ
অ', আচ্ছা, আচ্ছা, অ'।
বা মানে মানে বৈশাখ মাহৰ প্ৰথম দিন। যেনেকৈ মানে অসমত আমাৰ ৰঙালী বিহু বহাগ বহাগ প্ৰথম দিন। সেনেকে সেই বহাগ ব-বহাগক মানে বৈশ শাখ বুলি কয়, বৈশাখ মাহৰ প্ৰথম দিন। পহিলা বৈশাখ আমাৰ মানে বেংগলী নিউ ইয়াৰ। এইবিলাকে লগতে আৰু বহুত আছে মানে ক'বলৈ গ'লে মানে সময়খিনি কম পৰি যাব, তুমি বেছি ক'ব নোৱাৰিবা মই যদি বেছি ক'ব যাওঁ।
অ', আচ্ছা, আচ্ছা।
অ', এতিয়া জন্ম তুমি সেইবিলাক হৈ গ'ল বসন্ত উৎসৱ মহালয়া, এইবিলাক বহুত কিবা কিবি। মানে ইমান কিবা কিবি আছে যে অসমত চঠ পূজাতো বিহাৰী উম, বিহাৰী মেইনলি বিহাৰী কিন্তু আমি চেলিব্ৰেট কৰোঁ মানে। কিন্তু মেইনলি এইটো বিহাৰী লোকৰ।
আচ্ছা, আচ্ছা, উম, চট পূজা।
মানে এতিয়া অসমৰ বা যোনবাক বেংগলী মানুহ তেওঁলোকে মানে যোনবিলাক ফেষ্টিভেল বহুত চেলিব্ৰেট কৰে, কিন্তু বেংগলত যদি তুমি যোৱা তাতে গম তাৰপা কৈছোঁ নাই। এইবিলাক ফেষ্টিভেল মানে কিমান হেভিকৈ হয় মানে বেংগলত এটা হেৰি আছ সেইটো যে বাৰো মাসে তেৰো উৎসব, হয় বাৰটা মাহত তেৰটা উৎসৱ। উৎসৱ মানে আৰু সেই তেৰটা উৎসৱ মানে বহুত হেভিকৈ হয় মানে। এটা মহালয়া বুলি ক'লে আমাৰ ইয়াতে কি সৰুকৈ চেলিব্ৰেট হয়। কিন্তু তাতে সেই ৰাতিপুৱা-ৰাতিপুৱা পুৰা একদম চবেই। পুৰা ঢাক-চাক লৈ পুৰা গান, গান নাচ-চাচ একদম ধুনীয়া একদম। পুৰা মানে এনেকুৱা লাগি যায় যে ও দুৰ্গা মাই দুৰ্গা মা আহি আছোঁ বুলি, কিন্তু আমাৰ ইয়াতে কি এই ইয়াত। কিবা টিভি-চিভি চালোঁ পূজা-উজা কৰিলোঁ সেইবিলাকে, কাৰণ টিভিত মহালয়া শ্বোবিলাক চাওঁ সেইটোৱে। এই তাতে গ'লে মানে বেছি ভালকৈ জানিব পাৰোঁ মানে বস্তুবিলাক। খালি মই বেছি সময় ন কৈ দিছোঁ অলপ, তুমি কোৱাচোন অলপ কিবা-কিবি?
এ',। অ', -উম', অসমীয়া সংস্কৃতি হৈছে অসমৰ জনগোষ্ঠীৰ জীৱন ধাৰ জীৱন ধাৰা পৰম্পৰা ভাষা সাহিত্য। সংগীত নৃত্য উৎসৱ। খাদ্য ভাষা আৰু সামাজিক মূল্যবোধৰ এক। এক সুন্দৰ। সমাহাৰ। বিভিন্নচ বিভিন্ন জাতি জনগোষ্ঠী যেন। যেনে অস', -আহোম। বড়ো, মিচিং, কাৰ্বিং, কাৰ্বি। তাৰপিছত ডিমাচা, তাই, ৰাভা, চুতীয়া। মৰাণ, মটক আদি জনগোষ্ঠীৰ অৱ অৱদানত অসমীয়া সংস্কৃতি অধিক। সমৃদ্ধি আৰু বৈশিষ্ট্যপূৰ্ণ হৈ উঠিছে। বুজি পাইছা?
আ', -আ', আৰু-আৰু অ', -অ', শুনিছোঁ-শুনিছোঁ কৈ যোৱা।
অসমীয়া সংস্কৃতিৰ অন্যতম পৰিচয় হৈছে বিহু। আহ', -ম', ৰঙালী বিহু, কাতি বিহু আৰু ভোগালী বিহু। অসমৰ তিনিটা মুখ্য মানে এই তিনিটা আমাৰ মুখ্য বিহু আৰু।
অ', -অ', চাচোন যা।
ৰঙালী বিহুৰ নতুন বছৰৰ আগমনৰ। আনন্দত বিহু নৃত্য, বিহু গীত।
হয়।
আৰু বিভিন্ন সংস্কৃতিক অনুষ্ঠান, অনুষ্ঠিত হয়।
উম', আৰু এইবিলাক ভালো লাগে মানে আমাৰ।
অ', উম', -হুম' তাৰপিছে উম', যেনে। বিহু মাৰিব যায় মানে ৰাতি-ৰাতি, ঘৰে-ঘৰে।
হয় বিহু খেলা হয়, হঁক খেলা হয়, হুচৰি।
হুচৰি, এনেকুৱা আৰু তাৰপিছত। উম', -উম', ভোগালী বিহুত ভোজ-ভাত, মেজি জ্বলোৱা। আৰু বিভিন্ন খেল-ধেমালিৰ আয়োজন কৰা হয়।
গাঁৱে-গাঁৱে বহুত ধৰণৰ নানা ধৰণৰ খেল-চেল হেৰি কৰা হয়।
ভোগালী বিহুত এ পথাৰত খেল পথাৰত অহ',। পথাৰ বিলাকত যে খেল-খেল বোৰ হেৰি কৰে মানে কি বুলি কয়।
তেনেকৈ খেলা ধূলা কৰা হয় আয়োজন কৰা প্ৰতিযোগিতা হেৰি কৰা হয়। দৌৰাৰ পৰা উঠা বহা হেৰি কৰি আৰু বহুত মেজিক চিয়াৰ চিয়াৰ
অ' বহুত সেনেকুৱা।
ন গোটেই মানে মানে কি গাঁৱৰ মানুহ বিলাকে একেলগে মিলি কৰে। পিছত কৰি চৰি কেনে মানে খানা চানা খাই ভাল লাগে মানে এইবিলাক কৰি কিনে।